হেল্ল' অ ঐ ব। গইছ নেকি তাত হে বষুণ পৈছে তাকে।
অ ইয়াতো পৈছে। এয়াটো পৈছে বোলো অ।
অ। মই এ বৰষুণ পৱা দেখি পেলাই তোমালে হেয়া হেৰি কৈলো। এই কষ্টো অলপ আছিলে কাৰণে। মেলা পাহৰি লোৱা তেতিয়া দেখিবা। মই তিতিলো অলপ। খন মানে। তাকে ফেন তলত বহি। খাই আছো মাথা ডালত আজিকালি আকৌ কিমান জ্বৰ হৈছে দেখা নাই।
হে জ্বৰএতিয়া মোৰ মোৰ নিজৰে। অ মোৰ এতিয়া নিজৰে জ্বৰ জ্বৰ লা। লাগিছে ৰ জ্ব উঠিব হব লাকে গোটেই ডিঙি বিষ একে সাঁচি আহি আছে।
গৰম পানীয়ে আদা হে কৰি উতলাই উতলাই। খাই দেছোন। নিমখ অকণ দি অ তুলসী। পাত কেইটামান দি পেলাই কাই সতে চিগিব নাপায়
অ নাই নাপায় নহয় ছিগিব হাত। চোৱা লাগিছে অ।
অ আদা আদা কে দিপিলাই খাই দিবি উতলাই উতলাই।
অ।
তোমাৰ আদা গেছ জোপামান ৰুই ল'ব নোৱাৰা, হালধীৰ নিচিনাকৈ আদা ইমান দাম হৈছে ।
অহ ।
আদা অলপ ৰুবি এবাৰ ।
অঁ । ৰুব লাগিব । আদা ৰোৱা নাই মই ।
হল আঅ গযালী মেললে ৰুব লাগে ।
অহ ।
আইদিয়াটো ।
অহ।
উম ।
ৰুব লাগিব । ভাত এ হেৰি হয় । ভাত হ'লে অ পাব, ক হাজোৱা।
আজি বজা কৰিলি ন
বজা নকৰিলো, এনেই তাৰ চেণ্ডেল এযোৰ আনিলো ।
অ।
স্কুলত, পিন্ধাবৰ কাৰণে তাৰপা আৰু এনে কিবা কিবি কেইটামান আনি । চিল নহয় পাপৰ চাপৰ খোৱা বস্তু ।
কি অনিলি
এই পাপৰ আনিছিলো, এইয়াম হেৰি আজিৰ পৰা থোজা, কৰে সেইয়ায়।
এই সিকিতা বস্তু আজি অলপ ।
আজি আৰু গৈছিলে বোলে ।
আছিল । মোক ফোন কৰিছিলে নুঠালো, তাপা মই কৰি আছো তাত জীয়া অসমীয়া নাজানে
অহ গৈচিলে বোলে । তালেছ তাৰিছত হেৰি, সেয়া বজাৰ কিয় নকৰিলো মানে ঘৰতে আছে যে চব বস্তু ।
অ শাক চবজি লগাইছো ।
অ আছে অ সেইটো কাৰণে বোলো, নালাগে এনেই এনেই কি আন গো চবে, কি?
এয়া এইজ ঘৰখন যে চাবলৈ যাবলৈ লগ ধৰি আছে বৰ ধুনীয়া বনালে বোলে।
অ হয় নেকি? অ 'জোঙাৰ গলে হো গ গড় অ যাম দে এদিন চাবলৈ।
তাকে চাবএদিন যাম তাকে। কম কৈচো সেইকাৰণে, এয়া হেৰী।। যেতিয়া নতুন প্ৰজেক্ট আহিছে তাত একদম। ইমান ধুনীয়াকৈ বনাই আনিছে সঁচাকে চাব লগীয়া বহুত। বাহিৰৰ পৰা বোলে মানুহ আহে চাবলৈ ।
অ' আমি চোন এফালে গ'লো। দেখিয়ে যাওঁচোন।
অ' দেখিয়ে যাওঁ বোলো অলপ হেৰি সোমাই ভিতৰত সোমাই চোৱাগৈ নাই আৰু।
অ' ভিতৰত সোমোৱা নাই আনে বাহীতো দে দেখিয়ে যাওঁ হয়।
বনাইছে বোলে।
অঁ, অঁ।
যেনেকে বৰদোৱা বনাইছে ধুনীয়াকে। তেনেকে মানে জোগাল। বলহু গৰু মানে বনাইছে। বোলা ধুনীয়াকে শু কৈ আছে ভণ্টি গোটেই জনীয়ে আকৌ সেহেতৰ ওচৰতে যে কৈছে আহিবি চোন। চোন বোলে বৰ ধুনীয়া বনাইছে আমাৰ ঘৰৰ পৰাই দেখি থাকে। এতিয়া মানে টিকেট লোৱা নাই অলপ। পিছত,
অ' পিছতকে টিকেট লব অ টিকেট লব যেনেকে ই নতুন। গুৱাহাটীত পাৰ্কখন হওঁতে প্ৰথমতে টিকেট লোৱা নাছিলে নহয়। এ পাৰ্ক খনৰ নামটো পাহৰিলো ৰ অ ' আমি।
মানুহ যিমান আহিব মানে সিমান টিকেটৰ ব্যয়ৱস্থা হয়। মানে আৰু তেতিয়াালৈ দে কিবা খিনি আধৰুৱা কাম বিলাক কৰি আছে যে সেইকাৰণে। টিকটৰ ব্যৱস্থা কৰা নাই আৰু। তেপা পিছনো টিকেটৰ। হেৰি হব গৈছে সেইকাৰণে সোনকালে চাই ল বুলি কৈছে যে। সেইটো। চাবলে। ভাত নাপায় গলে মানে। ওচৰতে মানে পথাৰতে মেইৰাস্তা দি গ'লেও যাব ওচৰতে। লাছে একে লগতে ম হব ব চব আল দীিবা গলা বলে দেখিয়ে যাওঁ বোলো, ইমান ধুনীয়াকে বনাই থৈ- বনাই আছে। ছে। প্ৰজেক্টটো । তাৰছত এনেই সোমাব নিদিয়ে মানুহ গেটত মানুহ থাকে যে, কৈছে আমাক দিয়ে আও ওচৰ মানুহ বুলি পেলাই।
অ'। অ'। বনাই আছে যে সেইটো কাৰণে মানে সোমাব নিদিয়ে আও, হয়। তেতিয়াহ'লে চাগে এনেকে কেইদিনমান চাব দিব আও। ফ্ৰীতে । তাৰপিছত টিকেট- অ' তাৰপিছত টিকেট ল'ব আও।
অ' চাব লাগে এইবিলাক। লৰা-ছোৱালীক বি ন', তেতিয়া সিহঁতে আগলৈ বুজি পাব। অ' কিতাপত পাইছে নহয় । কিতাপত আছেই নে নাই নে
জানো? আগতে আমি পঢ়োতে পাইছিলোঁ। জোঙাল বোল শুক। থাকিব পাই চাগে? উম।
এতিয়া- এ পঢ়াই আছোঁ । এতিয়া তাইতো সেইখিনি পাইছোঁ । তাইতো এতিয়া সেইখিনি পোৱা গৈ নাই নহয় এতিয়া। তাই এনো সৰু ক্লাছ হৈ আছে হয়। সেইখিনি পালে গৈ সেই এইখিনি আকৌ অলপ ডাঙৰ হ'লেহে পায় হয়। যেনে আমি আগতে সম- অ' সমাজ বিদ্যাত পাইছিলোঁ।
সমাজ বিজ্ঞানত পাইছিলোঁ আমি । সমাজবিদ্যা বিজ্ঞান সেইবিলাকত বেলেগ - বেলেগ চাবজেক্ট আছিলে । এতিয়া আকৌ এনেকে কৈ দিলে নেকি?
উম । গ'ল, লাইনে গ'ল আমাৰ ইয়াত।
অ' বৰষূণ পৰিব চাগ।
উম । অ' ফোন কৰিছিলোঁ । ভাল হৈছে বোলে অলপ। মই বোলো মইহে এতিয়া বেমাৰত পৰিছোঁ বোলো। তাৰপা- মধনি ক আছিলে, মায়ে হেৰি লৈ যা টেবলেট চবৰে জ্বৰ হৈছে ইয়াত- টেবলেট লৈ যা মই বোলো নালাগে দে- তেনেকে আকৌ গুচি আহিলো। তেতিয়াহে ভাবিছো কিয় নানিলো বুলি।
এনেই নাই জ্বৰৰ টেবলেট?
আহ জ্বৰৰ টেবলেট নাই বাৰু এনেই সেইদিনাখন তাইক হস্পিতালৰ পৰা দিয়া আছিলে। সেইকেইটা কত আছে চাব লাগিব।
ৰাতি বেছিকে ৰাতি সে উঠে এইবিলাক সেইকাৰণে ৰাখি থৈ দিবি ৰাতি-
অ উঠনি পৰা ভালেই নহয় অলপ আগৰ পৰা একে- হাঁচি আহি আহি- দিঙি চিঙি বিষ হৈ একে ভিক্স নাই নহয়। অ।
উ ভিক্স থাকিব লাগিছিলে গৰম পানী উতলাই পেলাই ভিক্স অকণ দি দিয়া হয়- উম তাৰ- ধোৱা-
উম অ আগতে লঁও নহয় তেনেকে ভাল লাগে এতিয়া নাই মই আকৌ পাহৰি থাকো- মই আনিবলো।
আনিব দিবি ভিক্স এটা কাবা হাতত নাই অনাই লবি ভিক্স - থাকিবই লাগে। জ্বৰৰ টেবলেট ভিক্স-
অ। এনেই তাৰ বাৰু ঔষধ থাকে হয় এতিয়া টেবলেট নাই।
অ।
ক-
ঔষধ খাই দিবি লগত লগত। তেতিয়া মানে বেমাৰ হ'লে পতককে বেছি বাঢ়ি নাযায় আৰু মানে মই সেইকাৰণে খাই দিওঁ মোৰ সেইকাৰণে- থাকিবলগীয়া নহয় গৈ মানে জ্বৰ জ্বৰ লাগিলে খায়ে দিওঁ মানে। টেবলেটটো।
অ খাব লাগিব মোৰ আছে নহয় বিচাৰি পেলাই-
হা ।
বিচাৰি পেলাই খাব লাগিব।
উম তেতিয়া মানে পিছদিনাখন অলপ বেছি পৰি থাকি। থাকিবলগীয়া নহয়।
অ' মই এতিয়া আকৌ অসুখ হলে কি তাই আকৌ ইস্কুল চিচকুল পঠিয়াৰ কথা।
উম উম। সেই কাৰণেতো অসুবিধা অসুখ হলে আকৌ ল'ৰা ছোৱালী স্কুলত পঠিয়াব লাগে। উলিয়াব লাগে।
উলিয়াব লাগে আৰু এইটো জ্বৰ হলে যে যি হেৰি চব মানুহে কৈছে শুইয়ে থাকিব লাগে আৰু উঠি উঠিব নোৱাৰে মাথা দাঙিব নোৱাৰে। গম পালি কি জ্বৰ আহিছে এইটো এইবাৰ।
গম পাইছো দে মোৰো হৈছিলে নহয় এবাৰ সেইটো জ। অশান্তি উঠিব মনে নাযায়। মাথা চাথা দাঙিব মন নাযায় মোৰ হৈছিলে এবাৰ মানে মই এবাৰ পাঞ্জাৱত গৈছো। সেই জ্বৰটো হৈছে ট্ৰেইন খনত যে মই চব মানুহ গৈছ মই উঠিবই পাৰা নাই। মূৰ দাঙিয়ে চাব পৰা নাই কি খোৱা বোৱা দিছে, একে একোৱে খোৱা নাই মানে।
উম, সেইটো কাৰণে এতিয়া মানে মোৰ চিন্তাই লাগি আছে মোৰ বোলো আ হয় বোলোহে পৰোঁ আৰু তেন - সিহঁতৰ নিচিনাকে, সিহঁতৰ হাঁহি ছিলোঁ এ দেখি সেহঁতৰ ৰূপ গিতা এতিয়া মোৰহে হেৰি হ'ল সিহঁতৰ দুইজনী ৰুপকেইটা দেখি। খি এজন এইটো তাইক দেখিলে হাঁহিয়ে দৰে অ' ঠিক আছে বাৰু অ এজনীতো উঠিব হেৰিয়ে কৰিব নোৱাৰি
উম।
মুখে চাব নোৱাৰি।
বি পি ল' হৈ হৈ গৈছে গৈ দুয়োজনীয়ে।
আমাৰ মায়ে বাৰু এনেও ল'ৰা -ছোৱালী তাই হয় আৰু তাইতো হাই প্ৰেচাৰ আছে। তে । অ' জনা।
হে কমজৰি হৈ গৈছে খাব কোৱা কৰিব পৰা নাই চাগৈ দিনটো ৰাতিয়াৰ পৰা ।
তাকে মই গৈছো আহ মই বোলো গৈছো ফোনত চাগে বোলো কথা। কথা পাতি আছে। ফোনত কথা পতা নাই নহয়। হয়। এ কেকাই আছে, কেকাই আছে। তে। মই বোলো এই চাগে ফোনত কথা পাতি আছে কাৰবাৰ লগত। নহ'লে তই কাৰ লগত কথা- ৰ দি আছ তাৰাপা চাচোন তাই হৰি নাই কাৰো লগত পাতা বোলে।
তেওঁ কিন্তু বাপেকহঁতে নিয়া নাই দেখাবলৈ ।
নে অ দুহজনী ছোৱালী আৰু এনেয়ো যোৱা কথা আছিলে বোলে টমটমতে। তাৰপা আমাৰ মায়ে পূজা কথা হ'ল আৰু সেইটো কাৰণে পাৰি বোলো ওলাই আহ
উম' ভালে কৰিলি দে, সেইখিনি সহায় কৰাও বহুত ভাল আৰু মানুহৰ বিপদত ।
তাই মায়ে এনে কছে দুইজনীয়া আহ আহ । হেৰি এতিয়া মই হেৰিতে যাম আও। টমটম এখন থিক কৰি যাও । খাই আছিলে।
উম'। তাই ইতা ভাল পাইছে নে নাই?
কোনে?
ভাল পাইছে নে নাই বোলো ফোন এটা লগালো । ফোনটোয়ে ন কটা গলোত নুঠালেহে নে উঠাল। উম। উঠাইছিলে হবলা! একো শুনাই নাই। মানে গাহে বেয়া নে আৰু নকৰিলো আও দুবাৰ মানে। সুধিবৰ কাৰণে ফোন কৰিছিলো। ভাল পাইছ তাৰ পা আকৌ অকমানি কৰিছো ভনীয়েকক আকৌ হেৰি পুতেকে শুই আছে কান্দি কান্দি তাৰ পিছত মোৰ বেয়া লাগিছে তাই ইমান জ্বৰ উঠিছে।
অ',
পুতেকৰ বেমাৰ শুই আছে পুতেক- অকণ খোৱাই লৈ আছে গৈছে। বমি কৰিছে, খালি বমি কৰিছে। ছে। একো এটা খোৱা নাই। ম মাঠা দাঙিব পাৰা নাই, সি মোৰ বোলে বৰ বেয়া লাগি আছে তাই কৈছে। অ হ'ব দে তু কি ভাত হ'লা হ'ব দে অ', অ',